কি কৰিছা?
অ এয়া আছো মই এয়া, সেই গাখীৰ অকমান খালো।
অ।
এই ফিল্ডলৈ কৈছিলো তাৰপিছ চাহ-তাহ খোৱাহে নাই আৰু গাখীৰ আৰু মেগুল খাই বিস্কুট খালোহি। খাই-বোই এয়া বহি আছো, ভাত খাবলে নাযায় গাখীৰ আৰু বিস্কুট খাই দিলে।
সেই পেটটো ভৰি যায় গাখীৰ বিস্কুটত খালা অ।
ভাল লাগে ন খাই?
মেৰিগোল বিস্কুতটো বহুতে বেছি ভাল লাগে সেৰি সঁতে খাই পেলাই গাখীৰ সতে। চেনী অকণ দিলো দি ল'ব লাগে তাত
অ তেতিয়া ভাল লাগে মই চেনী দিহে খাওঁ গাখীৰ তুমি খোৱা বোৱা কৰিলা
মই খোৱা বোৱা এতিয়ালৈকে কৰা নাই বাও মানে সি হ'ল কালি হেৰি এফালে গৈছিলো
অ
তাৰপিছত বিয়া এখনে গৈছিলো মানে তাৰপা কি খুৱাইছে মানে মই তোমাক কৈছো নহয় কি খুৱাইছে আও মানে বুকে চিষ্টেম কৰিছিলে
অহ
কৈছো নহয় এভেইলেবোল খুৱাইছে আও দেই
অহ
মানে পোলাও খুৱাইছে তাৰ পিছত আকৌ ভাত তাৰ পিছত আকৌ পনিৰ তাপা আকৌ সেই ব্ৰইলাৰ মাংস নিচিনাকে এটো পনিৰ কিবা এটা কি চিকেন এক কিবা এটা তেনেকে মানে বহুত ধুনীয়াকে বনাইছিলে তাৰ পৰা আকৌ মটৰৰ হেৰি খুৱাইছে
উম খুৱাটো বেছি হৈ গল নেকি কালি
হা
কালি খোৱাটো বেছি হৈ গ'ল নি বোলো
এ নকবা কালি আইচ ক্ৰিমে চাৰিটা পাঁচটা মান খাইছো নেকি
ইচ ৰাম এনেকে খুৱাইছে নে
অ আইচক্ৰীম মানে এভেইলেবোল তাৰপিছতে থেকেৰা জুচ তাৰপিছত আকৌ এইবিলাক সেই আমৰ কি আম চপ নে কিবা এটা বুলি যে কয় তেনেকুৱা মানে আকৌ অ তাৰ পৰা তেনেকুৱা মানে দম দম মানে এনেকা ডাঙৰ ডাঙৰ বৰফত টুকুৰা আনি থৈছে সেই একেবাৰে ডাঙৰ ডাঙৰ হেৰিয়ত ড্ৰামত তাপা মই তেনেকুৱাতে একদম চব মানে মানে কৈছো নহয় কিমান খাবা আও আশা আভৰদিন লাগি যাবগৈ মানে ইমানেই আছে তাৰপিছত খাই বৈ মেলি সেয়া ৰাতি দহটামান বজাত পালোহি ঘৰ অ পাই লৈ পেলাই ইমান ভাগ ভাগৰ ভাগৰ লাগিলে তাত অ দুবাৰ খালো তাকৌ এবাৰও নহয় একে সোপাকে খাই মানে এইবাৰ আকৌ মাচৰুম আছিলে যে
অ
মাছৰুম কন কি টেষ্টি বনাইছে নহয় বাপ
ইচ ৰাম কালি কেটাৰিং কোন আছিলে সুধি আহিবা তোমাৰ বিয়াত মাতিবা
কেটাৰিং আমিয়ে গৈছিলো
অ নহয় নহয় কেটাৰিং মানে বনোৱা ৰান্ধনী
অ', বনোৱা ৰান্ধনী সেইবিলাক কোনে বনাইছে কিন্তু মানে তোমাক কৈছোঁ নহয় চবত কে খাই বেছি ভাল লাগিছে মাছৰুম কৰ মানে ইমানেই টেষ্টিকে বনাইছে নহয় মানে পোলাও খৈতি মাছৰুম কন খাবা আও তুমি আও।
উম কাৰ কাৰ কাৰ লগত গৈছিলা।
এ আমাৰ ওচৰে ছোৱালী আমাৰ লগৰ কেইজনীমান।
ঐ আমাকো নিবা আক।
তাৰপিছতে, ৰ'বা এ, গাদ্দাৰি হয়। বহুত গাদ্দাৰি, কালি-কালি বহুত গাদ্দাৰি মাৰি দিলে।
হয়নে?
উম, ছশকে দিলে। তাৰপিছত তোমাৰ, চাৰে সাতশকে, আমাক মানে কি হ'ল, একেবাৰে লাষ্টৰ টাইমত এ, যোনটো মানে, মানে সেৰি ঘৰ, বিয়া ঘৰৰ মালিকটো মানে।
অ'!
মালিকটো আহি পেলে কৈছেহি দেই। বোলে, সেৰি কৰিবা, তোমালোকেও, তোমালোকৰ ইমান মানে, কষ্ট হৈছে, দেখিছোঁৱে আমি, এক চিকুট বহি থাকিবলৈ পোৱা নাই, মানুহক জুঁজ-চুঁজ দিছা, কিবা-কিবি দিছা। তোমালোকক সেই, পাঁচশ টকা দিলে হ'ব। তাৰপা, ক'লো, আমি গম নেপাওঁ। তাৰপা কৈ হেই ধেমালি কৰিছোঁ, আমি তোমালোকক, সাতশ টকাকে দিছোঁ। আৰু তাৰ ওপৰঞ্চি, তোমাক পঞ্চাছ টকাকে তোমালোকক কষ্টটো দেখি পেলাই দিছোঁ। তাৰপৰা, যোনজনী মানে, মেইন জনী, তাৰমানে, আমাৰ লগৰে। তাই আমাক ছশ কেটকাহে দিলে। গ'ম তাই, ডেৰশ টকাকে মোটামুটি তাই তাৰপা, চাওঁতে, তাই, আগ, চকু আগতে তাই ডেৰশ টকা মাৰি
লগৰ মানে, ক'ৰ লগৰ?
এ, মোৰ, আমাৰ লগৰ আকৌ, লগৰ ছোৱালীজনী।
গাঁৱৰে নে, নে-নে, তোমালোকৰ কলেজৰ লগত? ইচ ৰা
তাৰপিছত অকমান আঁতৰ যেনিবা। তাৰপিছতে, তোমাৰ কি হ'ল! চাঁ, দেখা-দেখি ডেৰশ টকা মাৰি দিলে।
অ'!
এ, মানে, আৰু এন, এনেকুৱা নহয় বোলে, অকল এজনীয়ে শুনিছে, সেইটোও নহয়। মানে, আমি গু এ, বিশজনীমান আছিলোঁ, নহয়। সেই বিশ, তাই নাই তেতিয়া। তাই মানে, তেতিয়া পইচা কথা পাতি আছিলেগৈ।
অ'!
সেৰি, তাৰপৰা বাবা, তাৰপৰা সেই, মালিকটো আহিলে, অহাৰ পিছত সেই, কি বুলি মানে, বিশ জনীৰ মুখ আগতে, কৈছে মানে। যে এনেকে-এনেকে কথা।, এনেও। সেইটোকাৰণে আমি, আমি ইমানটো দিছোঁ। তোমালোকে সেৰি কৰি ল'বা। তাৰপা মানে, মনতো ভালেই গৈছে ক'! যিমান যি হ'লেও দিনটো কষ্টও হৈছে! দিনটো কষ্টটোলে চাই-পেলাই, সিমানটো, ভালেই লাগিছে মনটো। তাৰ পিছতে‌ গ'লো। গৈ লৈ পেলাই সেৰি কৰিলোঁ আৰু। তাৰপিছত, তাই আহিলে নহয, আহি লৈ পেলাই, আমাক বোলে সেৰি এ, এ, ছশকে দিছে আৰু। পইচাৰ কথা কোৱা নাই, বোলে। স্কেনাৰখন দিয়া, ছশকে দিম। সেইবোৰ, চবকে ছশ- ছশ মাৰি দিছে। তাৰপৰা, আমিতো ক'বই লাগিব ন'! কাৰণ, মানুহটোৱে আমাৰ মুখ আগত কৈ থৈ গৈছে, এই সাতশ পঞ্চাশ টকাকে দিছোঁ বুলি।
অ'!
তাৰপিছতে, তাইক আমি ক'লোগৈ দেই। সেৰি, বহচোন। আমাক কি, সেৰি মালিক টোৱে ক'লেহি, সাতশ পঞ্চাশ টকাাকে দিছোঁ। তুমি ছশকেহে দিলা। তাই একদম মোচন নহয়। তাই বেছি, ফচি গ'ল নাই তাই! তাইৰ মোচন আৰু। মইহে-মইহে, তোমালোকক বোলে, কণ্টেক্টত বোলে, আনিছোঁ। বোলে, মই কিমানকে দিওঁ মই।
বোলে, এনেকে-তেনেকে দিছিলে, ইমানটো পইচা মই লৈছোঁ, কন্টেক্ট কৰি দিয়াৰ কাৰণে।
অ'! তই, কথা তই সিমানটো কথা কৈ দে তাত তোলগতো একো একো প্ৰব্লেম নাই। তাই আকৌ উলটাই মুচনহে বোলে মইহে বোলে কণ্টেক্টত বোলে আনিছো মইহে বোলে মিলাম বোলে মই সে জানো কিমান শিকা দিব লাগে বোলে আজিলৈকে মোক কোনুৱে কুৱেশ্যন কৰা এটা আমি আমি চবে কুৱেশচন কৰা নাই তোমালোকক তোমাক তোমাক কুৱেশ্যন তোমাৰ তেনেকে আজিলকে চাগে মুখাকতো কোৱাই পৰে এতিয়া ঘৰ মালিকটোোৱা ডাইক আহি পেলাই আমাককৌ আমাৰ বিশ দুজনী মোকখৰ আগত কৈছেহি এজনী মুখ আগতো কোৱা নাই বুলিবই এজনী মুখ আাক তেতিয়াও শুবলে ভাল। বা হয় আমি গম নাপাও তাকহেচাগে কৈছে কিন্তু গোটেই বিশজনী মুখ আগত কৈছে। চবেইটো শুনিছে বা তেতিয়া চবৰে অকমান চবৰে ধৰা দিনটো কষ্ট চবৰে অকমান মনতটো ভাগি গল ন তাই চখকে দিছে। চাৰে সাতশকে দিয়াহ তাত ছশকে দিছে। তাতে ঠাই থিয় থিয়েই তাই ডেৰশ টকা মাৰি দিলে চবৰ পৰা
ডেৰশকে এজনীৰ পৰা অ বৌ এই বিশ জনী যদি তাই ইফালে পালে সেই কিমান হ'ব। এহেজাৰ টকা আৰু আকৌ পঞ্চাশ টকা পঞ্চাশ টকা পোন্ধৰখ টকা উম
আকৌ তাইৰ ভাগৰ নিজৰ হেৰিটো আছেই।
নিজৰটো আছে অ'
নিজৰ দৰেছচোন তাৰ কিমান থাকা মাৰি দিলে।
তিনিজনী মানুহ মানে হে ৰিটো টাই মাৰি দিলে অ'
অ' তাৰ পৰাৰা তাৰ আহিলে যেনিবা গ্ৰুপত যেনিবা কৈছে সিহ ইমানটো ইমান দিছে তেতিয়া আমি কৈছো এ বাপেকটোৱে কি মালিকটোৱে নিজে কৈছেহি আহি আহি পেলাই।
উম
আমি ইমানটোহে দিছো বুলি এতিয়া আমি সেইটো কাৰণে সুধিছো কাৰণ নোকোৱা হলে আমি নুসোধো আমিনটো নাজানো ন কিমান কি কথা কেনেকে পাতিছ সতে জানিবি। তই ত বাপেকটোৱ কৈছে সেইকাৰণে তোক সুধিছো তাই একদম থটমট খাই গোটেইজনী কোনে কৈছে। কোনে কৈছে বো কি কোনে কৈ বাপেকটোৱে নিজে কৈছে হি বুলো আমাৰ মুখৰ আগত আহিপেলাই বুলো
তোমালোকে লৈ যাব লাগিছে
উ উম ভাবিছিলো বাপেককে মাতি আনোগে আনো নেকি বুলি তাৰ পিছতে বোলো এই নালাগে আৰু দে বোলো উম তাৰপিছত তাই এটা চবকে যেনিবা গ্ৰুপৰ পৰা ৰিমোভ মাৰি দিলে মাৰি দে তোৰ নিচিনা এজনী লগত অ' তোৰ নিচিনা এজনী বুলো থক বাজৰ লগত যোৱাতকে কেলা ঘৰত বহি হেৰি কৰি থকাই ভাল
অ'তো আকৌ ইমান গৰমৰ ইমান কষ্টত।
অ' কালি বিশ্বাস কৰিবা মানুহ মানে বিয়াখন মানে বিয়াখন খন বহুত হেভি দেই মানে কালি হেই ৰিচিপচন আছিলে বিয়া খন বহুত হেভী আও তাৰ পিছতে কি হ'ল। অ' সিহঁতক দৰা কৰে মানে গোটেই ঘত মানে সিহঁতৰ ঘত আৰু বহুত ধনী মানুহ ঘৰ
উম
বহত ধনী জিনিবা তাৰ পিচতে সেয়া যিয়ে নহওক তই যিমান দূৰ পাতিছ তই কষ্টতোলে চাই সাতশ কে দে তই পঞ্চাশ টকাকে নালাগে পঞ্চাশ টকাটো তই খাই দে ক'ব লগা নাযাওঁ। তাক ক'বলে নাই। আকৌ গাড়ী ভড়াটো আছে পঞ্চাচ টকা, মানে টোটেল তোমাৰ চাৰে পাঁচশ টকা আমাৰ ভাগত পৰি চে আও
অ' তোমালোক পা গাড়ী ভাড়াও লৈছে?
গাড়ী ভাড়াও লৈছে তাৰছত আ কি ইমান মৰ ঘাট মাৰিলে তাকে তই তোৰ চাখাতি এজনী নগ'লেই হ'ল তই গাতদাই মাৰিছ তই খা তই আমাৰ পইচাক কেইটা খাই নো তই কি ঘতিটো কৰিবি?
অঁ
একোডাল কৰিব এ মানে একো কৰিব নোৱাৰে ন' সেইটো কৰি লৈ পেলাই
একো নোৱাই অ' লোক পইচা খাই কোনো ডাঙৰ মানুহ হ'ব নোৱাই
সেইটোয়ে কালি বেয়া লাগিলে।
উম কি মা মা স্কুললে আহিছা নিকি? অঁ কিবা আছে নেকি?
নাই এনেই আহিছো বহুত দিন অহা নাই মানে
অঁ
তাপা এনেই আহিলো আহি পেলাই কলেজ নোযোৱা?
কলেজ যাম। এঘাৰটা মান বজাত যাম।
উম সেইফালে বতৰ কেনেকুৱা?
আমাৰ এইফালে বতৰো ৰেঙাইছে অকমান।
উ তাকে মিহি মিহি আমাৰ এইফালে আ বতাহা এজাক মাৰি আছে, বতাহটো মাৰি থাকিলে ভালেই লাগে বাও।
উম বতাহটো মাৰি থাকিলে মাক থৈ গলাহি নে তুমি মাৰ ওচৰত
এ নহয় মইহে আহিছো মইহে আহিছো
অ' অকলে আহিছা
উম
অঁ অঁ
ভাত কিহে বনাইছে?
ভাত জানো কিহে বনালে, মই গ'মেই পোৱা নাই ভাত চাতৰ খবৰ লোৱাই নাই মই। এ ফোনৰ ৰিচাৰ্জ খতম হৈছিলে।
অঁ।
ছ কালি আক পে'মেণ্ট এটা পালো তাৰপিছ সেই পে'মেণ্ট এটা আকৌ পইচছটো ৰিচাৰ্জ ৰাতি নকওঁ বুলি নক কৰিলো পছে ৰাতিপুৱা সোনকালে উঠিলো, কিন্তু নকৰিলো আও।
ৰাণিং কৰিবলে গ'লা?
আঁ
ৰানিং কৰিবলে গ'লা?
অঁ ৰাণিং কৰিবলে গ'লো মানে আজি তাতে বহুত দেৰি এনেই কটালো ভালো লাগিলে বাৰু বতৰটো কিন কিনকে চিপ চিপকে বৰষুণ ফুৰি আছিলে ভাল লাগিল কিবা এটা, আঠটা বজালৈকে থাকিলো তাতে।
অঁ
আঠটা বজালেকে আছিলোঁ, তাৰ পাছত থাকি মেলি আহিলো আ
অঁ
চাৰে চাৰিটাত নাই যোৱা আজি পাঁচটা মান পচটা পোন্ধৰ মানৰ পোন্ধৰ বিশছ মানত গৈছো নেকি আজি যে যোৱাও দেই, আজি মানে প বতৰো এবাৰ বৰষুণ দিছে এবাৰ ৰ'দ দিছে, অ' ৰ'দ দিয়া নাই বাও বতৰ এবাৰ বৰষুণ দিছে এবাৰ এই তেনেকে আছে নাযাও বুলে ভাবিছিলো, তাৰ পিছত এই আবেলি আকৌ যাবলৈ টাইম নহয় টিউশন থাকে।
অ'
সেইবুলি এতিয়াই যাম বুলি গৈ আহিলোঁগে আও
ভালেই কৰিলা
এটা টিউচন এৰিলো হলে, তুমাক জানা নে মই একদম ৰবলৈ সময় নাপাওঁ।
এনে
বহুত কষ্ট হয় দেই, মোক কালি যে কেনেকুৱা ৰাতি কেনেকুৱা ভাগৰ লাগিছে নহ মই তোমাক কৈছো নহ মই ভাতকিটা খাই মেলি অকণমান বিছনা এনে পৰি দিওঁ বুলি পৰি দিলো, ইমানে টোপনি গলো মানে গোটেখন বুট গোটে মহে খাই মোক, দবা খুনন দিলে, অহ তাৰপিছতে আৰু তাৰ পিছত উঠিছো আৰু যেনে তেনে আঠুৱা খন খুৱাইছো, শুইছো তাৰপিছত আকৌ এঘাৰটা বজাত মহাশয়ে ফোন কৰিলে।
উম।
আকৌ সেইফালে নাপতিলেও নহব, দিনটো পতা নাই, মই ঘূৰিয়ে ফুৰিছো দিনটো। পিছে পাতিলা আৰু যেনে তেনে, বাৰটা মান বাজি গল নেকি তাৰ পিছত শুইছো আৰু, টোপনি জালত কি পাতিছো মই নাজানো।
সিফালে টাইমটো দিব লাগিবই আৰু
নহ সেতু বাৰু কি হ'ব আৰু গালিহে গালি নাপায়ে মোক একো নকয়, মইযে শুই থাকে বুলিযে অ', মোক একোৱে নকয়।
কিন্তু হলেও, ঠিক আছে হ'ব তেতিয়া তুমি অকণ থাকা। তাতে, উম উম উম।